নাই একো কৰা নাই বহি আছো গৰমত কিনো কৰি থাকিম আও
অ নাই খোৱা খামহে আপোনালোকে খালে নাই
অ সেই খাই বৈ অকনমান অ ওলাই আহিছো বাটৰ পিনে বাটতে এনেকে অকমান বহি আছো
হয় হয় আজি মানে মই আজি আজি আজি হেৰি দালি বনাইছো তাৰপিছত তাৰপিছত পচলা মাটিমাহ খাৰদি বনাইছো আৰু লগতে আলু ভাজি
অ ঠিকে আছে দিয়া খাই বহুত ভাল লাগে পচলা খিনি কেনেকে বনাইছা
পচলা খিনি মানে দি প্ৰথম কাটি লৈছো কাটি লোৱাৰ পিছত হে মাটিমাহ মাটিমাহ তিয়াই থৈছিলো ম হয় হয় হয় চকলাকে কাটি পথালিকৈ কটা নাই বাৰু তাৰপাছত কাটিলৈ ধুনীয়াকৈ কুকাৰত সিদ্ধ কৰি লৈ তাৰ পাছত তেল মাৰি দিছো হয় হয় হয় হয় হয় অ আপোনালোকে হয় নেকি হয়
অ খাও এই গৰমত এতিয়া পচলা খাই ভাল লাগে কিন্তু খোৱা নাই বহুত দিন হল খোৱা নাই খাবই লাগিব এতিয়া তুমি কোৱাৰ কাৰণেহে মনত পৰিলে আৰু এতিয়া পচলাৰ লগত পচলাৰ লগত এনে হে মাটিমাহ দিয়া নে না
অ অ মাটি মাটি মাহো দিও কেতিয়াবা কলাই মাহ নিদিলে খাৰ দিওঁ
অ ক'লা মাহ ক'লা মাহ আজিকালি চোন দেখাই নু নোপোৱা হলো তুমি ক'ত পাইছা?
আমি বজাৰৰ পৰা আনিছিলো।
হয় নেকি? অ' আমাৰ আকৌ আনিব আ মানুহজনক আনিব দিওঁ তেতিয়া ক'লামাহ পোৱাই নাযায় বোলে হেনেকে কয়। এতিয়া তুমি আনিলে মোকো কেইটামান দিব লোৱা চোন
নিশ্চয় দিম, নিশ্চয় দিম। আহিব‌ চোন আমাৰ ঘৰত।
যাম আ তুমিও আহিবা আনিলে যদি সময় পোৱা তে হেই মোক ফোন কৰিবা নহ'লে তুমিয়ে দি থৈ যাবাচোন।
গৰম যে সেইকাৰণে তৰমুজ আনিলো তৰমুজ আনি লৈ ধুনীয়াকে খালো খাই যে ইমান ভাল লাগিছে নহয় তৰমুজ
খাই ভাল লাগিছে আম আমাৰো হয়। সেইয়েলে তিয়হ খালো। তাৰমানে আমত ঠাইৰড আছেটো সেইটো কাৰণে পানী জাতীয় বস্তুতো বস্ত যটো খাব দিছ তেই তা সেটোত কাণে তি হাইত তিয়হ খাওঁ। তিয়হ খালে বোলে থঠাইৰডৰ কাৰণে ভাল সেইটো। কাৰণে আইৰা সেই ৰাতিপুৱা ৰাতিপুৱা মৰ্ণিংৱক যাবন যাবা নেকি ৰাতিপুৱা?
অহ অহাকালি নিশ্চয় যাম আপুনি মাত দিব আহোঁতে।
হ'ব তুমি কোন ফালে কোন কোন এই এই এট এইটো চাইডে দোকানৰ সেইটো চাইডে যাম হা। এ তুমি পাঁচটা চাৰে পাঁচটা মানত পাঁচটা চাৰে পাঁচটা মানত ওলাই আহিবা এতিয়া যাম। তাৰমানে শুনৰক অকমান বহুত ওজন হৈ হৈছ ছো দে মানুহজনী শকত হৈ গৈছ উ এতিয়া খোজ কাঢ়িব দিগদাৰি বোলে।
মই আকৌ কিন যে হয় অ হয় মই অ মই মানে হয় হয় হয় হয় মই মানে কম যে ক মানে সদায় মোক শকত হ'বলৈ মন যায় কিন্তু মানে কেনেকে কি কৰিলে কেনেকে সফল হম সেইটো নাজানো বাৰু অৱশ্যে তিয়া কেতিয়াবা ভাবো হয় মই ক্ষীণাই আছোঁ মানে অলপ শকত হ'বলৈ মন গৈছিলে কিন্তু এতিয়া বহুত
এই ক্ষীণা ক্ষীণ থাকাই ভাল দিয়া আমাৰ এতিয়া কিমান উঠা বহা কিমান কষ্ট এতিয়া তুমি আকৌ শকত হবহা বিচাৰিছা শকত যে আমি আমি অলপ ক্ষীণ হ'বহে বিচাৰি আছোঁ।
হয়, হয়।
এ ডায়বিটিছ, ডায়বিটিছ হ হ'লে তোন আও, একদম সদায় খোজ কাঢ়িব লাগিব। আমাৰ মা ডায়েবেটিচ আছে। একদম ৰাতিপুৱা সময়ত দিয়ে তিনি ঘণ্টা চাৰি ঘন্টা কথা পাতে। হেৰি ওৱা, খোজ কাঢ়িব যায়।
অঁ অ। মানে নহ'লে আপোনালোকে, আপোনালোকৰ মা মানে চেনি খাব নালাগে আৰু মানে নহ'লে অসুবিধা হয় যে হয় চেনি নিদি চাহ খাব লাগে আৰু হয়। বহু ব, বহুতো বস্তুয়ে বাচিব লাগে, মুখ বাচিব লাগে চাগে। নহয় জানো?
সেই খাইছো ত সেইবিলাক খাই আকৌ আমাৰ গা সি বা, খাব দিয়ে। হাঁ! আৰু, তাৰ পিছত আকৌ ৰাতি দিপৱীয়া হ'লে হেৰি নাখায়। ভাত খায় তিনিটা, একদম কাৰেক্ কাৰেক্ট দুটা বজাত ভাত খাব। একাপ চাউলৰ ভাত বনাব দিয়ে। একাপ চাওল ভাতহে খায়, বা বেছি নাখায়। আকৌ সপ্তাহত এটা কণীহে, এটাহে কণী খাব দিয়ে। বেছিও খাব নিদিয়ে আকৌ, উম। হেৰি প্ৰেছাৰ আছে যে সেইটো কাৰণে। হম। অ'! মুৰ্গী কণীয়ে খায় বাৰু? এনেই আকৌ বেলেগ এইবিলাক কণী খালে আকৌ নহ'ব নহয়। বেলেগ কণী খালে ন'হব নহয়। এও মুৰ্গী কণী পোৱা যায়। আমাৰ গাঁও জ
হয় -হয়, হয়। এ ঘৰত যায়, কিন্তু কথাটো হ'ল মানে আমাৰ ইটোচাইদে মুৰ্গী বহুতেই নুপুহেয়। কাৰণটো কিয় মানে
এইবাৰ মুৰ্গী সোপা চব বহুত বেমাৰ হ'লতো, সেই বেমাৰ হোৱাৰ কাৰণে, এতিয়া মুৰ্গী বিলাক একদম কমি গৈছে। মানে এতিয়া অলপ পোৱা উমে কঠিন হৈছে আও।
হয় জানুৱাৰী ফেব্ৰুৱাৰী মাহত একদম বেমাৰ হয় মুৰ্গী- মুৰ্গী হ
এতিয়া -এতিয়া গৰমত হেৰি কৰিবাচোন এয়া মানিমুনি পিটিকা পোৱা নে নো অ ', খোৱা এই মানিমুনি পিটিকা চিনি হেৰি কৰিবাচোন কেঁচাই খোৱা নে হে এনেকে ভাজি কোৱা
ভাজিও খাওঁ কেঁচাইও খাই ভাল পাওঁ দেই।
অ ', কেঁচাই খাৰ খালে কেনেকে খোৱা?
কেঁচাই মানে নহৰু পিয়য়াজ আদা মানিমুনি নৰসিংহ পাত।
মিক্সিত মিক্সিত পিচি লোৱা নে হেৰি কি কয় উ পাতাত পিচি লোৱা আমাৰ আজিকালি বহুত টান লাগে দিয়ক। হেৰি পাতাত পিছি থাকিব কাৰণে মিক্সিতহে পিচি লওঁ। এতিয়া আ আদা দিও নো অ', দিওঁ। তাৰ পিছত আকৌ হেৰি জলকীয়া দিও। নিমখ তেল দি ধুনীয়াকে হেৰি মিক্স চিট মাৰি তেতিয়া খাাম। আৰু কেতিয়াবা এনেই পিটিকা কৰিও হাতেৰে মূহাৰিও টিকা কৰিও খাওঁ। আৰু তাৰপিছত আকৌ কেতিয়াবা আকৌ কি কৰো সদায়তো এই ল'ৰা ছোৱালী বিলাকে নাখাইো সেনেকে দিলে সে ভাজি দিলে আলুৰ লগত ভাজি দিওঁ সেই ভাজি দিলে তেতিয়া সেইয়া নৰসিংহ পাতো খোৱা নে নোখোৱা আগতে তোমালোকৰচোন বহুত আছিল এতিয়া তুমি আহিলে সেই কলা মাহৰ লগতে হেৰি কৰিবাচোন এয়া নৰসিংহ পাত কেইটামানো লৈ আহিবা
পাৰা লৈ যাবহি আপুনি বস্তুও লৈ যাব নৰসিংহ পুলিও লৈ যাব
নসিংহ পাতটো তোমালোকে নখ নৰসিংহ পাতো তোমালোকে কেনেকে খোৱা
নৰসিংহ পাততু এনেকে মানি মানি ভেৰালতাৰ লগত দিও আগৰ মাজতে
অ ভেদাইলতা ভেদাইলতাও আছে নেকি তোমালোকৰ ঘৰত অ চব আছে নহলে আমি আকৌ চব কিনিহে খাব লাগে আমাৰ তাত একোৱেই নাই কিনিহে কৰে জাগ বাৰু জাগা খিনিও কম যে হে হ'ব নিবিচাৰে আকৌ ৰ'দ নপৰে ৰ'দ পৰিলেহে হয়
হয় হয় আপোনালোক, হয় হয়, হয় হয় আপোনালোকে চহৰত থাকে, আমি হৈছো গাঁৱলীয়া মানুহ, আমাতো পত তিটো বস্তু ৰুবই লাগিব ন। ঠাই বিশেষে আপোনাৰ কি হয় গাঁৱলীয়া মানুহৰ ঠাইটো ডাঙৰ চুবুৰীয়া মানুহৰ ঠাইতো কম। সেইকাৰণে মানে, নহয় জানো?
আমাৰ আকৌ নহয়, লগালেও নহয়।
হয়, হয়।
আমিও খাওঁ ন-নৰসিংহ পাতটো, মানে এইয়া, পোলাপ ভাত বনালে কেনেকে বনাই, তেতিয়া তাতে, তেলতে তিন চাৰিটামান পেলাই দিও আও। সেনেকেই খাওঁ। আমাৰ ঘৰত নহ'লেও মানে কিনি আনি হ'লেও চাউল খালে মানে কি, বেয়া বছ স্বাস্থ্যৰ কাৰণে ভাল। সেইটো কাৰণেহে খাওঁ, স্বাস্থ্যৰ কাৰণে ভাল, ইয়াত তোমালোকে আকৌ তুমি কোৱা ভেডাইলতা কি বৰা বনাই
বৰা বন মাছৰ, তাৰপিছত তৰকাৰী বনাইও খাওঁ, মাছৰ লগত শুকান মাছ ছৰ লগত, নহ'লে লৰা মাছৰ লগত তৰকাৰী বনাইও খায়, একদম
অ' আমি, আমিও মাছৰ লগত খাওঁ, আৰু জোল বনাই খাওঁ, তেতিয়া জোল খিনি খালে উম, শ
বেছি ভাত খালে, পেটত ধৰে পেটত, কিন্তু বৰা তাটো আমাৰ মুখৰ সোৱাদৰ বাবেহে কৰা যায়।
অ' বৰাটো মানে কি, উম, আমি হেৰি তাতে দাই দাইলো কেইটামান দিওঁ, এতিয়া তোমালোকে বা কেনেকে দিয়া।
হয় আমি দ, উম, আমি দাইলটো নিদিওঁ বাৰু আমি
দাই-দাইলো দিওঁ, কেতিয়াবা আকৌ পিঠাগুৰিও কে টামানো দিওঁ।
আজি আকৌ, হয় হয়, আজি আকৌ প্ৰীয়, আজি আকৌ দুপৰীয়া কি কৰিলো জা জানে হেৰি কচু যে, কোমলীয়া এ, কোমলীয়া ঠাৰিকেইডাল আনি লৈ ধুনীয়াকে পিয়াঁজ, আলু, মচলা দি লৈ ধুনীয়াকৈ খালো, ভাল লাগিল। তে নহয় দুপ
কচুটো-কচ-কচুটো আমি হেৰি কৰোঁ। এতিয়া আনি লৈ ধুই, ধুই লৈ একদম সৰু সৰুকে কাটি, উহাই পানী পেলাই নিদিওঁ, তেনেকেই খাওঁ আমি, কেতিয়াবা আম টেঙা দি খাং কেতিয়াবা বিলাহী দি খাওঁ কেতিয়াবা এনেকয়ে খাওঁ।
কিতে হাবি আহ ন বাৰু তেনেকে কেতিয়াবা তাট দিয়া যায় কিন্তু এনে একদম পানীটোও পেলাই নিদিও ধুনীয়াক কেতিয়াবা ভাজি বনাই।
আমাৰ সেনেকে আমিও সেনেকেই খাওঁ বাৰু তোমালোকে ধৰি লও অকনমান খোৱাই আহিছে চাৰলটো উঠাই লে তোমালোকক।
হয় প্ৰতেকৰে বেলেগ বেলেগ হয় হয় এতিয়া নিমিলন নিমিলন আৰু কচ কটো মই ইমান অ কচু আলুটো খাই ইমান ভাল পাওঁ নহয়, কোনে কি নাজানো কিন্তু মই কিন্তু খাই বহুত ভাল পাওঁ
মোৰ, পাওঁ এতিয়া আজিকালি ল'ৰা ছোৱালী বিলাকে খাব নিবিচাৰে আৰু সেইটো কাৰণে তোমালোকৰ ল'ৰা ছোৱালী কেইটা খাই নে নেখায়
খাই খাই খাই কচু পেটাতো একদম ইমান। ধুনীয়াকে বনাই লওঁ নহয়,
আমাৰ আকৌ পেতটো পেতটো খাব নিবিচাৰে আমাৰ কচু থু টুযে ঠুটো আনিলে তেতিয়া সেইটো বনালে খাই কিন্তু উ হেৰি কচু এয়া কচু পেতাটো পেতাটো বনালে নাখায় খাবই নিবিচাৰে আজিকালি লৰা ছোৱালীবিলাক আমি কিন্তুবহুত ভাল। ৰাতি বনাই থৈ দিওঁ ৰাতি বনাই থৈ ৰাতি ৰাতিপুৱা খাই চাই দিলে বহুত মজা লাগে
হয় হয় মই সেইটো কৰো মই কি কৰি কচু যে হয় অ খা আৰু ভাল কচু কটাটো মই কি কচুটো ফুৰো কি কৰো জানে মই কেতিয়াবা শলা দিও বন শল খা খাওঁ খাওঁ ঔটেঙা দিও খাওঁ বাৰু
ঔটেঙাটো কেনেকে সিজাই লোৱা আমি কেতিয়াবা অকলে সিজাই লওঁ কেতিয়াও ভাতৰ লগতে দি দিওঁ
ব ধুনীয়া লাগে ন্ড কি লাগে খাই
আমি আৰু এ আকোনো এক্সট্ৰাকে কোনে উথাই থাকে সেইটো কাৰণে উথাই থাকিলে টান লাগে নহয় কেতিয়াবা ভাত বনালে ভাতৰ ওপৰতে দি দিও আৰু সেনেক
হয় মই একদম কচু পিঠা অ খাওঁ খাওঁ খাওঁ ঔটেঙা যে একদম ধুনিয়াকে হেৰি পুঠি মাছৰ লগত ধুনীয়াকে কি পিঠা গুৰি দি